হয়! কি কৰিছে?
অ'! আছোঁ এনেই।
চিলাই মাৰি আছে, নেকি কাপোৰ?
কাপোৰ চিলোৱা নাই। এই, পোৱালিজনী শুই আছিলে, উঠিলে নহয়।
অ'!
তাই লগতে, কথা পাতি আছিলোঁ। উম! অ'! ডিগ্ৰী মোৰ কেতিয়াবাই, অ'! ডিগ্ৰী কমপ্লিট হৈ গ'ল মোৰ। মাষ্টাৰচে হ'ল, কমপ্লিট হ'ল। এতিয়া, পৰী জীঅ'গ্ৰাফীত।
মেজৰ কিহত? জীঅ'গ্ৰাফীত? কি কয় এ'! চেম মোৰো, চেম মোৰো।
কোন কলেজ আছিলে? অ'! ভালেই তেতিয়াহ'লে। কলেজ কি আছিলে আপোনাৰ?
মোৰ কমপ্লিট হ'ল, মোৰ।
হা? হেল্ল'! কলেজ কি আছিলে, আপোনাৰ? অ'! শুনি আছোঁ।
শুনিছে?
অ'! এতিয়া, শুনিছোঁ।
অ'! শুনিছে? তেজপুৰ কলেজ।
অ'! শুনি আছোঁ, কৈছোঁ। হেল্ল'? অ'! শুনিছোঁ। শুনি পাইছোঁ মই, শুনি পাইছোঁ।
অ'! তেজপুৰ কলেজ।
অ'!
তেজপুৰ কলেজ।
অ'! মোৰ কলেজ, অ' অ'! কিমানত ওলাইছিলে আপুনি?
মই তেইশ।
হয়, হয়! তেইশত।
অ'! আপুনি?
মই, মোতকৈ তেতিয়াহ'লে সৰু আপুনি।
অ'! মই কওঁ নাই, আপোনাক?
উম, মই মইতো, মোৰতো মাষ্টাৰছো কমপ্লিট হৈ গ'ল ত মই
মই আপোনাক দেখিয়ে গম পাইছো, মই সেইকাৰণে কৈছো
অ'।
বাকী অপোনাক কেতিয়া, কেতিয়া কমপ্লিট হৈছিলে?
মোৰতো ছেভেনটিনত।
অ', বাপৰে।
উম।
ছেভেনটিনতকৈ মাষ্টাৰছ কম্পিট কৰি, এতিয়ালৈকে নেট দি আছে এ বি এছ চি দি দিব লাগে, এ ডি এ দি দিব লাগে।
অ', নহয় মাজতে বিয়া-চিয়া হ'লো, অলপ কেচুৱা-চেচুৱা হ'ল নাই। অলপ পঢ়া পা বিৰত, গেপ পৰিলে, এতিয়া ভাবিছো দি চাওচোন, কেনেবাকে লাগিলে
এ পি এছ চি দি দিয়ক, এ ডি আৰ ই দি দিয়ক।
অ'।
বেয়া নহয় দিব লাগে কি আৰু।
উম, অ'। নহয় মানে কি আৰু, উম। তাকে হে
ভালেই দিয়ক, কেনে জিঅ'গ্ৰাফি কিন্তু ব'ৰিং চাবজেক্ট, বহুত ব'ৰিং চাবজেক্ট কিন্তু।
জিঅ'গ্ৰাফি ভালে লাগিছিলে কলেজত। ইউনিভাৰ্চিটি পঢ়ি।
বহুত বৰিং আছিলে, মই একদম প্ৰেক্টিকেল বুলি ক'লে মোৰ মাথা বেয়া হৈ যায়। মই লগৰ ছোৱালীকেইজনী পৰাই ল'লোঁ চব। প্ৰেকটিকেল।
অ', সেইটো থাকেই আৰু ল'ৰাবোৰে ছোৱালী পৰা লয় যে।
এই এ, আমাৰ মাথাতে নোসোমাই ন কিছুমান বস্তু, ছোৱালী বিলাকে ডেইলি ক্লাছ কৰে।
অ', হেৰি কি বুলি কয় ল'ৰাবোৰে পুৰা ছোৱালী বোৰৰ পৰাই বেছিকে লয়।
অ', তাতে ম- তাতে মানে কি ছোৱালী বিলাক হৈছে বহুত চিনঞ্চিয়াৰ আৰু প্লাছ মানে এই মেপ-চেপ অকা এইবিলাকত ছোৱালবিলাক বহুত চিনঞ্চিয়াৰ টো।
অহ, অ'।
সিহঁতৰ পৰাই লওঁ মেক্সিমাম খুজি। নিদিয়েহে, নিদিয়ে কিছুমানে। লগত ভাল হৈ হৈ খুৱাই, খুৱাই কিবা-কিবি খুৱাই, খুৱাই ল'ব লাগে।
উম।
তেনেকৈ ল'লো আৰু প্ৰেক্টিকেলৰ সোপা।
উম, উম, উম, উম।
বাকী, কি কৰিছে এতিয়া?
বাকী যে এই, মোৰ পোৱালি এজনী আছে, তাই লগতে খেলিছো আৰু অলপ। খেলি-মেলি আছো
অ', শুৱা- শুৱা পা উঠিলে?
তাই অ', উঠিলে এতিয়া।
কিমান বছৰ হ'ল এতিয়া?
তাইৰ দুবছৰ।
অ', ডাঙৰ হৈছে লাহে-লাহে, দুবছৰৰ পিছত স্কুলতে দিব হ'ব।
হ'ব নাই হোৱা হ'বহে দুবছৰ হ'বলৈ আৰু কেইমাহ মাহ আছে আৰু বাকী তিনিমাহ মান।
অ আপুনিও তেতিয়া হেৰিত যাব কলে কলেজত যাব। পোৱালিও যাব হেৰিত স্কুলত ন?
অ তাকে ভাবি আছো এতিয়া মানে কি আৰু ইমান খিনি পঢ়িলো যেতিয়া এই দি চাওচোন কেনেবাকে সোমাব পাৰোনি ক'ৰবাত অ
ইন্টাৰভিউটো নিদিয়ে নেকি?
অ এনেই এইবোৰ নাই দিয়া নাই দে। মানে হিত এবাৰ দিছিলো এ প্ৰথমটো হে বেয়া হল তাৰপিছত তে নিদিওঁ বোলো, অ। সেইটো গো মানে ইমান ভাল ভাল নহল নাই
বেয়াটো বেয়াতোনো কি নৰ্মেল থাকে।
অ তাকেহ দিয়া নাই মানে। উম।
তাকে ক'ত এতিয়া এতিয়া আউ চাগে সময়ো নাপায়।
অ। অ এতিয়া কেঁচুৱাৰ লগত মই ব্যস্ত হৈ থাকিব লগীয়া হয় যে। নাই নাই সময়টো বহুত এতিয়া কম হয় মোৰ কাৰণে।
হ দিয়া
উম।
উম হয় দিয়ক উপায় নাই আৰু। কেঁচুৱা ডাঙৰ নোহোৱালৈকে কি কৰিব।
অ, সেই পোৱালি ডাঙৰ হোৱালৈকে কি জানিবা অ, বাকী চলি আছে গৈ আছে আৰু! অ
উম, নাই উপায় নাই আৰু তেনেকাই এতিয়া। বাকী হেৰি বি বি এ চি এত আপুনি হেৰি কৰিব লাগিছিলে? বি এ চি এত কৰিব লাগিছিলে?
মই মানে বি এ বি এ কি কয় বি এ নহয় মোৰ ডী এ লেতহে আছিলে।
ডি এল এড কৰিলো চাবুৱা অ আছিলে চাবুৱা দায়টত কৰি থৈছো।
তেনেহ'লে টেট-চেট দিব লাগিছিলে! কিয় নিদিলে?
মই অলৰেডি কলে স্কুল এখনত কৰিয়ে আছো। অ সেইয়া অ সেই জন নহয় মানে, হাই হেই ছেকেণ্ডৰী স্কুলত তথাপি দি চাওচোন!
অ, বেয়া নহয়। বেয়া নহয়।
এনেই বিয়াত
তেনেকে চলি থাকব লাগে। মোৰ মতে মু মু মোৰ মতে মোৰ মতেও নট-চেট দিব নালাগে আউ নেকি!
অ, দি চাও একো নাই বয়স আছে।
বয়সতো মানুহ ন নময়ালেকে থাকে।
নহয়, নহয়, এতিয়া অলপ বয়স থাকোতে দিওঁ, পাছত আকৌ বুঢী হৈ গ'লে চল্লিশ পঞ্চাশ বছ চ হৈ গলে মানে এ তেতিয়া মন নাযাব যে। পঢ়িব
হয়, দিয়ক-দিয়ক ভাল-ভাল কথা বাউ হয়, হয়।
উম। কে
ভাল কথা, ।
উম, উম, উম। অ, ভাত পানী খোৱা হোৱা নাই। খামহে মানে!
অ, অ, খাব
ওম!
এই পোৱালি উঠিলে পোৱালিক খুৱাব লাগিব, মই, মানে আমি দু টাইম খাই দিওঁ, ৰাতিপুৱা স্কুল যোৱা টাইমতো খাওঁ, আমি এইফালে দুটাইমেই খাওঁ ডিব্ৰুগড় চাইডত।
অ, এতিয়া পৰা আহি-আহি পালে মানে?
উম, । অ, অ, এতিয়া ছোৱালীজনী মানে শুই আছিলে খুৱাব লাগিব আৰু।
তাৰপিছত, ফাইনেলি আজৰি হৈ অ,
বাকী এ, এই আপোনালোকৰ গাহৰিতটো বহুত পায় অ, সেই সেইটোৱেই ভাল লাগে। ৰহি-চহি
অ, সেইটো পোৱা যায় বাৰু। উম, সেইটো ফাৰ্মিং খোলো ফাৰ্মিং কৰোঁ বুলি নেপায় ন সেইটো চাইডে?
আমাৰ ফালে আমাৰ ফালে এইটো জেগা-জেগি বিলাক আমাৰ হেৰি ন এইবিলাক ৰে ৰেষ্ট্ৰিকচন থাকে ন আমাৰ জেগাই-জেগাই। তেওঁ মানে পায় বাৰু বজাৰে-চজাৰে বাৰু সদায়েই ওলায়। এ-এ-এ এভেইলেবলেই হয়, নোহোৱা নহয়। কিন্তু মানে ধৰক আপোনা আপোনালোকৰ নিচিনা মানে ইমানো মানে অপেনলি নহয় আৰু বস্তুবিলাক। এতিয়া এতিয়া, আমি ধৰক ৰাজহুৱাকেতো এইটো আমি খাব নোৱাৰো। ন আপোনালোকে ধৰক এইটো, ৰাজহুৱাই দিয়কচোন আপোনালোকৰ আৰু। আমাৰ ধৰ তেনেকে, উম আমাৰ তেনেকেতো নহয় না, আমাৰ অকল এই ল'ৰা ছোৱালী বিলাকহে খোৱা খোৱা হয় আৰু, বাকী ধৰক বয়সস্থ বিলাকে নাখায়তো আমাৰ এইফালে।
উম উম। উম উম।
নিয়ম নিয়ম নীতি বিলাক থাকে, ধেৰ আৰু এইবিলাক আৰু য'ত জেগা চাই নিয়ম নিয়ম আৰু এইবিলাক।
উম, সেইটো হয় বাৰু!
জেগা চাইহে নিয়ম নীতি আৰু
অ', জেগা ঠাই লৈ নিয়মটো হয় অ'।
উম, ঠাই লৈ
উম, আমাৰ ইয়াত ধৰক এই মানে এইটো চলে আৰু আমাৰ আহোম মানুহৰ লাগেই নাই।
অঁ'সেইটো আৰু, এই আপোনালোকৰ ফালে এই ৰহি বনাই ন?
অ', ।
উম, সাজ বনাই ন। কি সাজ, সাজ ৰহি কি বেলেগ বেলেগ নেকি?
একেটাই মাজৰ পৰাই ৰহি ওলায়।
একেটাই মানে?
অ', সাজটো পায় ৰহি উলাই, অ', মানে অ', সেই এইটো মানে ধৰক, আপুনি চাউলো বৰা চাউল বা খোৱা চাউলো বনাব পাৰি, এ এটা মানে, এ সাজটো বনাবলৈ এটা গুটি লাগে মানে। পিঠা মানে, এইটো বিলঙ আপুনি চিনি নাপাব এইবোৰ বস্তু মানে, সেইখিনি মানে এই পাতৰ পৰা বনোৱা হয় মানে, সেই পিঠাটো, তাৰপিছত সেই পিঠাটো এনেকে কৰি পিনে বনাই, যিটো তাৰপৰা ৰসটো ওলাই নাই, সেইটোয়ে ৰহি।
অ'।
মানে চাউলখিনি যেতিয়া, পিঠাটোৰ লগত সানি থৈ দিব, চাৰি, পাঁচ দিনৰ পিছত এটা ৰস ওলাব। সেই ৰসটো অকল খাওঁ বুলি ক'লে, সেইটো ৰহি বুলি কয়। আৰু যদি সেইখিনিতে পানী মিক্স কৰি, পিনি যদি আকৌ খোৱা হয়, সেই
উম, অ'। আপোনাৰ খোৱা, হয়নে নাই?
আমাৰ। খোৱা, মই তেনেকে খোৱা নহয় কিন্তু, আমাৰটো এইবোৰ সকামত লাগে আৰু। উম, উম। মানে নহয়, আমাৰ লাগে, বিহুৱে ধৰ সকামত তেনেকুৱা বিলাক।
আপোনালোকৰটো আৰু সেইটো ধুনীয়া আৰু, গাহৰিৰ লগত সাজ, উফ।
অ', অ' এইটো হয় এইটো, অ', অ', এইফালে আহিলে খাব পাৰিব, বিহু টাইমত। ব'হাগ, ব'হাগ মাহত আহিলে, তেতিয়া খাব পাৰিব।
গাহৰি লগত সাঁজ উফ, ভাবিলে কিবা লাগে। কিন্তু চাইমটো খাই পাইছোঁ, মই শিলচৰত থাকোতে লগৰ ল'ৰা এটা আছিলে, সি মিচিং, সি আনিছিলে চাইমট।
অ', অ', অ'। তেনেকেইটো মানে, অ', বহুতে খাই ভালে পায় বাৰু।
উম।
উম, উম, তাকে, কেতিয়াবা ডিব্ৰুগড় আহিলে, খাইছ চাবা, শিলচৰ।
মই আগতে শিলচৰত আছিলোঁ, আগতে মানে, শিলচৰত থাকোঁতে, লগৰ ল'ৰা এটা আছিলে, মিচিং ল'ৰা সি মানে চাইমদ আনিছিলে, বহুত, বহুত ধুনীয়া লাগে খায়। চাকৰি আৰু।
তাতে, চাকৰি আছিলে ন?
তাৰপৰা, ইয়াত আহিলোঁ এতিয়া, তেজপুৰ আহিলোঁ।
অ', তেজপুৰ, এইতো ট্ৰান্সফাৰ ল'লে।
অ'।
উম, উম, ভালে। অ', অ', অ'। অ', শিলচৰ মই গৈ পাইছোঁ।
গৈছে, কেনে লাগে?
ভালে লাগে, গুৱাহাটীৰ নিচিনাই অলপ, গুৱাহাটীতকৈ অলপ আৰু কম আৰু। টাউনটো, উম। খালি তাত আসাম অসমীয়া মানুহ নাই, চব এইবোৰ বিহাৰী, এনেকুৱা হেৰিবিলাক চিলেত মানুহে আছে।
চিলটি ভাষা কয়।
অ', অ'। উম, ট্ৰেন্সপৰ্টেচন যাবলৈ কাৰণে, ইমান সু সুবিধা মানে, সুবিধাটো নাই, নাই ইমান ধৰক বাছ ছত আহোঁতে ইমান ভয় লাগে আমি যাওঁতে ট্ৰেইনত গৈছিলো আহোঁতে বাছত আহিছিলো, ইমান ভয় লাগে দেই। একদম হৈ পৰিম নি-
অঁ বাছত ময়ো দুই তিনিবাৰ মই মেক্সিমাম ট্ৰেইনতে আপ ডাউন কৰিছোঁ বাৰু বাছতো আহিছোঁ।
অঁ অঁ।
মানে এবাৰ কি হ'ল মই বাছত লাষ্ট মানে কিয় নহা হলো বাছত- এবাৰ আপোনাৰ ৰাতি তাত ছটা বজাত মই ওঠিলো হাঁ-
উম উম।
আহি আপোনাৰ- বহুত ঠাণ্ডা দিন, ঘন কুঁৱলী দিন আহোঁতে বাটত এক্সিডেণ্ট হ'ল। তাপিছত তাত ফাঁচিলো জামত জামত ফাঁচি আহি আহি যেনে- তেনে গাড়ীখন ওলাল, ওলাই কৰি আপোনাক ঘন কুঁৱলী গোটেই গাড়ী ৰখাই দিলে। তাৰপিছত ৰাতিপুৱাহে গাড়ী ষ্টাৰ্ট দিছে। কিবা লাগি গৈছে গে মানে গাড়ীৰ ভিতৰত আপোনাৰ গুৱাহাটীত- বাৰ ঘণ্টা লাগিছে আহি পাওঁতে গুৱাহাটী এখন বাাছত- চৰি বাৰ ঘ ওঠৰ ঘণ্টা, ওঠৰ ঘন্টা লাগিছে গুৱাহাটী পা পাওঁতে। কেনেকুৱা লাগি গৈছে নহয় মানে- আপোনাৰ সন্ধিয়া ছটা বজাত উঠিছো আবেলি তিনিটা নে চাৰিটা বজাত আহি গুৱাহাটী পাইছো, ভাবক না।
অঁ অঁ।
মানে নিজকে পাগল পাগল লাগি গৈছিলে।
হেঁ। ঠিক আছে দিয়ক তেতিয়া হলে দেই মই মানে পোৱালি জনী মোৰ আমনি কৰিছে মই আকৌ পাছত- ফোন কৰিম অঁ, উম'।